হেল্ল' হেল্ল' অহ। শুনিছোঁ শুনিছোঁ।
কোৱা।
এয়া কি কৰিছা
আছো এনে আছো ভাইটিৰ ওচৰতে আছো
অ কিবা কিবি খালানাই
খালো এ ভাত খালো এতিয়া
উম উম উম উম তাকে খবৰ খাতি কেনেকুৱা ভালেই কালিকে আছা আৰু
বাকী চব ঠিকে আছে ঘৰত উম ঠিকেই ঠিকেই কোৱাচোন কোৱা
মোৰ লগত কাম এটা কৰিব যাব পাৰি পাৰিবা নেকি
কি কাম কোৱাচোন
এই মানে চিলিঙি লগাব লাগে মানে ফল চিলিঙি এখন স্কুলত
হয় নেকি হল চিলিঙ কিমান মান দিছে বাজেত
অহ এদিনত পাঁচশ টকা
এদিনত পাঁচশ টকাকৈ দিছে
অহ
হাজিৰা কৰাটো ভাল এইটো কোৱা ভাল ন হাজিয়াতকৈ এইটোয়ে কৰা ভাল নেকি ন
মানে কি আৰু ফল চিলিং বিলাকত মানে টেপ থাকে নাই টেপ বিলাক মানে লগাব লাগে আৰু
অহ গজাল মাৰি মাৰি
অ অ গজাল মাৰি মাৰি লগাব লাগে এদিনত পাঁচশ টকা ছটা ৰুম ফল চেলিন বাৰ বাই আঠ কে
খেতি বাতি পাৰি ন
মানে সেইটো কাৰণো মই সকলো দে মই চাৰিদিন হল আজি
অ মানে মানুহ নাই মানে বেছি ন
মানুহ মানে নাই মানে লৰা কেইটামান লাগে মানে কামটো পতা পত কৰাৰ পিছত মানে বিল্ডিং এটাত লগাব লাগিব আকৌ মানে বিল্ডিং মানে তোমাৰ হেৰি মানে বিল্ডিংটো একে ওপৰত আচাম টাইপ কৰি বনাইছে মানে ঘৰটো
আচ্ছা মানে সেই স্কুলখন
নহয় নহয় স্কুলখন কৰাৰ পিছত মানে এই এখন চাট ঢালাৰ পিছত ওপৰত আচাম টাইপ কৰি যে বনায়
অ ওপৰত মানে টিং দি দিয়ে ন
তেনেকুৱাত আকৌ লগাব লাগিব চিলিঙি
অ অ অ ঠিক আছে মই পাৰিম দিয়া।
অ পাৰিবা ন কালি কালিত তুমি আহি যাবা মোৰ ঘৰত মোৰ লগতে যাব পাৰিবা স্কুটিত
অ স্কুটিতে যাও ন চাইকেলখন থৈ যাও ঘৰতে
চাইকেল চাইকেল থৈ যাবা
উ কি বুলি কয় তুমি কি কৈ আছা এতিয়া মানে
এতিয়া মই সেইটো কামকে কৰি আছো আৰু মোৰ মানে জলকীয়া বিজনেচ এটা আছে মানে
অ জলকীয়া বিজনেছ বিহ জলকীয়া বিহ জলকীয়া কিন্তু বহুত চলে দেই
বিহ জলকীয়া মোৰ সত বিহ জলকীয়া মোৰ মানে সত্তৰ জোপা মান আছে তাই কেইজোপামান জেকা লাগি মৰিছে মানে
এতিয়া অকমান উম
এটা কাম কৰাচোন মানে তোমাৰ লগত মানে কথা পাতোং তে মানে কিবা এটা মানে ভাল লগা নাই মানে অলপমান আঁতহি আহিব পাৰিবা নেকি মানে। কিবা মানে চাইড ইফেক্ট মানে মাতো কিবা ভাল ভাল অহা নাই কিবা বেলেগ বাজি আছে।
হয় নেকি ৰখা ৰখা ৰখা।
সেইটো মানে সেইটো মানে চাইড ইফেক্ট এটা মানে লাগি আছে মানে সেইটো কাৰণে কলো যে বেয়াচেয়া নাপাবা আকৌ
এ নাই নাই নাই বেয়া নাপাওঁ।
বেয়াচেয়া নাপাবা আকৌ দেই পালে বাৰু মাফ কৰি দিবা
এইেই নাপাও নাপাওঁ এইয়া বেয়া পোৱা কথা নেকি কোৱাচোন।
অ কথাটো হয় বাৰু এতিয়া তাকে খবৰ খাতি ভালেই ন।
ভালেই মোৰ খবৰ এতিয়া মই ভাবিছো জলকীয়া বিজনেচটো তুমি তুমি মোক হেনবাৰ কৰিলে মই কিন্তু বজাৰত সদায় বেচিব পাৰিম গৈ ৰা
অ অ অ অ মোৰ মতে বিজলী বাটে জোপাতে তাতে এক কিলোমান ওলাই তাতে
এক কিলো তেতিয়া হ'লে দু তিনিটা তিনিটা কৈ বিশ টকাকৈ বেচিব পাৰি কিন্তু ন
আহ তোমাৰ সত্তৰ জোপাত সত্তৰ কিলো পাওঁ আৰু
অ ভালেখিনিয়ে ওলায় ন
অ কেইজোপামান বেমাৰ লাগি মৰিছে আজিকালি ষাঠি কিলো পয়ষষ্ঠি কিলো মান ওলায়।
অ এই যত্ন ল'বা অলপ মান নহলে বেয়া হৈ যাব আও ই ধুনীয়া সেইটো খেতিটো সেইটোয়ে ঔষধ খাই কেইটামান দিবা আৰু সেইবিলাক- কৰিবা তোমাৰ বা গোবৰ দিবা গোবৰ।
অ খা আৰু ঔষধ পানী ঔষধ পানী দিব লাগিব অলপমান